অ শুনি যা
শুনিছোঁ অ
অ', কি কৰি আছা? শুনি আছো তুমি কি কৰি আছা?
মই এয়া এই গাখীৰ চাহ অকন বনাইছো
অ', মা ঠিকে আছে। মা ঠিকে আছে নে, ক'ত গ'ল মা?
ঠিকে আছে অ', মা ঘৰত নাই এতিয়া।
মা ক'লৈ গ'ল?
কেলে গৈছে ঢলপুৰ
কেতিয়া গ'ল?
ডাঙৰ জনি ভণ্টিৰ ঘৰলে
অহ।
এনে কথাবোৰ তত শুনিছে নেকি বাৰু তত পিছত।
নাই শুনা লগতে শুনিছো। লগতে শুনিছো মই।
নহয় মই বহুত দেৰি বা মানডে শুনিছে আপুনি কোৱাৰ পিছতহে শুনিছে আপুনি। অ-অ
অ', ছোৱালী স্কুল গ'ল। অ', বাবা ঠিকে আছে?
ঠিকে আছে অ', এ আজি স্কুলত তাত মিটিং আছে সেই জনী ভাগৰ
অহ।
সেই মিটিঙলৈ আজি এতিয়া যাব লাগে যে সোনকালে সেইকাৰণে কালিয়ে গ'ল থকাকে।
অ'। তাৰপাছত পেহী কেনেকুৱা আছে তোমালোকৰ? শুনি আছো অ', পেহী কেনেকুৱা আছে?
কালি ৰিলিজ দিলে পেহীক অ অ অকমান হেৰি ভৰিকেইটা কমিছে অপাৰেচন নাই হোৱা। অপাৰেচন এতিয়া নকৰে।
অ'।
উ অপাৰচন দুদিনমান দেৰিকে কৰিব আকৌ মাতিব কেই তাৰিখে মাতে।
অ যামৰিছে এতিয়া
মানে সেই জামুৰিছে আকৌ অকমান জামুৰি লব লাগিব সেই মাজতে বেছি হৈ গৈছিলে যে।
অহ।
সেইটো কাৰণে সেই নকৰিলে অপৰেচন
কেতিয়া আহিব এতিয়া ৰিলিজ দিলে নহয় কেতিয়া আহিব?
উম আজি ফোন কৰা নাই বাৰু কালি ফোন কৰোঁতে তেনেকে কৈছিলে। মই আজি ফোন এটা কৰিমহে এতিয়া কালি আবেলি ফোন কৰোতে বোলে আজি ৰিলিজ দিব এতিয়া এনেকে কৈছে নে কালিয়ে আহিলে যদিও নাজানো। তাতে আছেগে অ', তাতে আছেগে। ইয়াতে সেই পেহা হে আছে।
অ'।
উ বাকী খোৱা-বোৱা কৰিলে নে নাই
খোৱা বোৱা এই হঁতক দিলো ল'ৰা ছোৱালী কেইটা মই নাই খোৱা খুৰাই খাই পেলাই পথাৰলৈ যাওঁ বুলি কোৰ মাৰিবলৈ যাওঁ বুলি ক'লে। তালৈ যাবলৈ ওলাইছে হাল বোৱালো হেৰি কোৰটো মাৰি দিলেহে আকৌ সেই সমান পাব পাৰো হ'ব।
অ- অ আমাৰ সেই জানো কোৰ মাৰিবলৈ যায় ন নেযায় ভাল চাহ পালে
উম।
নাজানেই আৰু
অ' এ কাৰোবাক দি দিব লাগে আকৌ কোৰটো মাৰি দিবলৈ চুক কান কাটি ধুনীয়াকে দিব।
জানো পায় তেনেকে মানুহ অক বিচাৰি নাই পোৱা নহয় মো কৈ দিব চাগ
উম তেনেকে কাৰোবাক দি দিলে
অ' এ হেৰি কৰিব লাগিব এতিয়া নকৰিলে আৰু যেনিবা হয় ৰোৱা সময়তে কোোৰখনন লৈ যাব লাগিব আৰু দেখুৱাই থাকিব লাগিব এই চুকতটো হেৰী কৰি দিয়া বুলি
হম -হম ৰুব কঠীয়া ওখ হ'ল ন।
কঠিঁয়া হেই উখ হৈছে।
অ' আমাৰ কঠীয়া ৰুব পৰা হোৱা নাই বাৰু
অ- অ
তাকে এই আহা আৰু বাইশ তেইশ দিনা ইমানৰ পৰা আহে ৰুমগৈ আপ নাকে
অ -অ আমাৰ সেই কেইটমানান হৈছে বুলি কৈছে
অ '
অচ সেই ছোৱালী কলেজলৈ বেচ নেকি
ছোৱালী আজি হেৰি আছে প্ৰেক্টিকেল আছে তাই এইবোৰ চিলাই শিকি আছিলে যে।
অ -অ
হয় অকমানি অকমানিিকে ফৰক এটা বনাইছে কুৰ্টি এটা বনাইছে ব্লাউজ এটা চিলাই। লং পেন্টটা চিলাইছে, সেইবোৰ হাতে ইয়াতে ঘৰতে মানে কেনেকে বনাব পাৰ কাটি কাটি চিলাই পেলাই দেখুৱাবগে লাগিব তাত। তাই এই চিলাই কাটিং শিকি আছে যে।
আহ অ'
মই ওচৰৰ মানুহজনী ঘৰলে আহিলো মানে সেই উ তাঁত বৈ আছে যে তাৰছত নুনী। সুটা নাচা মানে কি আঠডাল ওলাই গুচি আহিলে এতিয়া ওলাই আহিলে মানুহজনে বেলেগ আঠ ধলে এতিয়া যি টো ওলাইছেগে আও
অ' সূতা কেইটাল বেয়া হৈ পৰিব অ' আমাৰ সেই মই মোৰ ভাগৰখনৰ সেই আগটো কালি। এতিয়া কাসৈটো লুটিয়ালে হৈ যাব আৰু
অ' ফটো এটা মাৰি দিবাচোন বাৰু
অক', দিম বাৰু অ মোৰ হেৰি মানে সেই কষৈটো দিয়াৰ পিছত এনেকে এপাহ এপাহ তাকে ভূতাহে দিছোঁ মানে সেই কাষৈ তাত যে বেলেগ ৰং দিম বুলি ভাবিছিলো মানে সেই বেলেগ ৰং আনি থোৱা সূতা ইমান নাছিলে।
আহ।
কাৰণে সেই আমি বুটাকে দি দিলো বেলেগ ৰঙৰ
বেয়া নালাগিব আৰু উম বেয়া নালাগিব
জানোৱা অ' কি হয় এতিয়া তোমাৰ সেই কাষৈটো বাচি থোৱাই আছে নহয় পোন্ধৰটা কাটি কেতিাৰপা কাষৈটো লুটিয়াই দিম।
ন' ডাঙৰ ফুল দিয়া না।
ডাঙৰ
এনেকে কাাকৰিটো দিয়াৰ পিছত মানে অ ফুল
পাস্তা কাঠিয়ে দিছো। ফুলটো সেই তিনিবাৰ তিনি লাইন দিছো নহয় বুটাটো।
অ বেয়া নালাগিব বাৰু তেতিয়াহলে আকৌ মাজত মাজত সেই সৰু সৰুকে দিবানে নহয় মাজুত মাজতটো
মাজত সেইটোকে সৰুকে দিম বুলি ভাবিছোঁ
অ সৰুকে দি দিবা তেতিয়া ভাল লাগিব
এমু এমু মাৰিবা
অ অ
ছোৱালী কি স্কুললৈ ঠিকে গৈ আছে নে
ঠিকেই মানে হেই কান্দিছো আজি কাৰানে সেই থোৱে আহিছো
বেলেগ আনিছে বা
নাযায় আকৌ স্কুল স্কুলৰ মানে এই লিখিবলে দিছে এক দুই ক খ অ আ লিখিবলৈ দিছে তাৰপিছত সেয়া লিখিবলৈ ভয়তে স্কুল নাযায় ৰান্ধিছে তাৰ পিছত মই প্লাই থৈ আহিছো গেই তাৰপা এতিয়া ঠিকে আছে বাৰু কনদা নাই
এই প্ৰথম কেইদিনত খেলিবলে পালে যে
অ আৰু কালি আকৌ বন্ধ পালে তাৰপিছত সেই এতিয়া মানে স্কুললে অহ এতিয়া পঢ়া স সময় উম মানে এতিয়া স্কুললৈ যাব সময়তে তাই মনতটো বেয়া হৈ পৰে
অ
উম
উচাকটো নাইকিয়া হৈ গ'ল
অ তেতিয়া সে খেলিবলৈ দিয়া যে এতিয়া মানে খেলিবলৈ নিদিয়ে যে ক্লাছ ৰুমতে সোমাই পেলাই পু়ঢ়িবলৈ দিয়ে যে সিহঁতকে যদি একেহে খেলাই থাকে ডাঙৰ বিলাকৰও দিগদাৰ হয় নহয়
অ
সেইটো কাৰণে এতিয়া ক্লাছ ৰুমৰ ভিতৰত সোমাই থয় যে
তাতে আকৌ ডাঙৰ বিলাকক মানে ধমকি চমকি দিয়াও
শুনিছে শুনে পিতে আকৌ হেৰি হল তাই মানে তাৰ লগতো ভাল পোৱা নাইও এই আমাৰ এফালে ছোৱালী আছে তিনজনী সেই তিনজনীৰ লগত তাই নিমিলে তাই মিলে এই তাই মিলে মানে আমাৰ এইফালে দে যি বুলি কোৱা হেই ছোৱালী এজনী তাইৰ লগতহে মিলে তাৰ পৰাৰা সেই তাই মানে তাই আকৌ এতিয়া ডাঙৰ ক্লাছত এহ ইয়াত
বেলেগ ক্লাছলে যায় অ
তাই মানে পোভাতছেনি
অহ
সেইটো কাৰণে সেই এতিয়া তাই তাইৰ লগতহে মিলে এতিয়া তাইৰ লগত আছে তাই লৈ যায় কিন্তু এতিয়া আকৌ তাই বেলেগ ৰুমত বহে যে
অ
টো ভাল নহয়
অ অ ঘৰত অকমান হেৰি বুজা অ বুজা বা মানে এনেকে কবা যে তুমি বা যে ডাঙৰ চেনি সেই গতিকে বা বেলেগ শ্ৰেণীত বহে তাৰ পাছত আকৌ তোমাক যে ছুটি দিয়ে যাৰ সময়ত তোমালোকে খেলিবা আকৌ একেলগে সেইদে বুলি বুজাবা
অ', কৈছো আকৌ তাৰপিছত সেয়া লিখিবলৈ দিছে যে, নিলিখে মানে ভয় কৰে।
উ। অ', এ ঘৰত যে তাই খেলি থাকে। খেলাতো অকমান বন্ধ কৰাা হেৰি কৰিবা যে এই কণত চোৱা তুমি এতিয়া স্কুল গৈছা যে লিখিব নোৱাৰিলে এতিয়া তোমাৰ ককাহঁতক যেনেকে পঢ়োৱা তোমাকো তেনেকে ছাৰ বাইদেৱে পঢ়োৱাই নহয় এতিয়া তুমি একণ টাইমত পঢ়া ময়োয পঢ়িম
মোক আমাক আমাক এতিয়া কি কয় সেইদিনাখন কৈছে মই যে সদায় সদায় স্কুল যাব লাগে তোমালোক কেলে স্কুলো যোৱা ঘৰতে থাকা যে।
অ', অ', অ', কৰি সৈত পঢ়া ক সময়ত মানে সেইটয়ে কবা আ যে মইও পঢ়িম তুমিও পঢ়া এতিয়া দেই বেলেগ কিতাপ এখনকে লৈ তুমি বহি থাকিব লাগিলে।
উম তাই স মানে ভয়টো হেৰি কটোৱাব লাগিব।
অ', অ', এতিয়া দুমাহাহ মান মানে তুমি সেনেকে টাইম দিব লাগিব তাইক তেতিয়ে বা আইতাককে হ'লেও বহুৱাই দিব লাগিব আইতও পঢ়িব তুমিও পঢ়া দুইজনীয়ে পঢ়ি থকা দেই মই ভাত বনাওগে তেনেকে বুলি ক'ব লাগিব।
উম উম এই তেতিয়া ঠিকেই আছিলে নহয় এতিয়া এই দুদিন হৈছে গকে এইটাকি হ'লে লোৱা তাৰাপা পৰহিও সেই তেনেকে মানই ফোন কৰিলো ত বোলে হেৰি কন্দা নাই প্ৰথমতে অকমান মনতটো হেৰি বেয়া কৰি আছিলে, ত পছাত গ গ কি ওচৰতে বহি এনেকে কিবি কথা পাতিবলৈ লাগিলে তাৰ পিছতে হেনো ভাল হল বুলি কৈছে আৰু।
অ'।
মানে মনত পৰি থাকে চাগে ঘৰলৈ
এ তাই এতিয়াই দিব হোৱাও নাছিলে।
অ', নাই হোৱা।
এইবাৰ এইবছৰ দিবই নালাগিছে। আছিলে হলো দিলাহঁতৰ পিছেত এই বছৰ হেৰি এতিয়া এনেই এনেই যাব পইচাকেইটা পইচাকেইটা সৰুক
সৰু কথা আহে অ', নহয় মানে এ ধৰক সোনকালে হয় এই বছৰতো ধৰক এনেকে শিকে যেন তেনে গুচি যাব তেতিয়া তাৰ বছৰৰ পৰা অকণমান পঢ়া হেৰিটো আহিব আৰু মনো বহিব সেইটো কাৰণেই এই বছৰ দি দিলো
অ'।
মানে অহা ব ওচৰলে আকৌ যোনটো ক্লাছত তাইক দিব সেইটো ক্লাছত মানে ধুনে পুৰা লিখিব পৰা হ ৱলিৱা
অ'।
দিব লাগিব ভালকে মানে লিখিব পৰা হ'ব লাগিব এতিয়া যেনিবা ধৰক পেঞ্চিলডাল পুনাবলে হেৰি কৰিবলৈেই দেখিবলৈ দিছে কিন্তু মানে সিটো ক্লাছত আকৌ সেইটো ক্লাছত প্ৰথম দিবলৈ হ'লে হেই লিখিবই লাগিব প্ৰথমতেই।
নহ তাৰ মানে এনেকুৱা কৰিবা ঘৰত চোৱা এই যে ফুট ফুট
অ', তে এতিয়া তেহতক তেনেকেই দি আছে লিখিবলৈ এতিয়া অ', মানে সহঁতৰ সেই কিতাপবোৰ অইন একো নাই নহয় দু দুখনমানান কিতাপত অকল ছবি আছে এখন কিতাপত সেই গান আছে আকৌ বাকী দুখনত আমাৰ এক এক খনৰ সেই একবোৰ ফুটুকটোপ দিয়া আকৌ ক খনৰ সেই ক খ অ, আ ফুটুকটোপ দিয়া।
আহ।
পু পৰে তেনেকেই লিখোৱা
অ', সেইদে নহয় সেইদে কৰি থাকিলে কৰি থাকিলে তাৰ অভ্যাসটো আহি
আহি যাব গৈ, অ'।
অ', ঠিক আছে তেতিয়া হ'ব দিয়া বৰষুণতটো এৰিছে অকমান মন যাওঁ।
অ', অ', বাৰু ঠিক আছে হ'ব।
উম উম।